হেল্ল' অ কোৱা
হেল্ল'
কোৱা? কোৱা?
হেল্ল' অ ক-
অ শুনি পোৱা নাই নেকি আহ বহি আছো তুমি
মইয়ো ইয়াত চাহ পানী খালো বহি আছো তুমি খালা চাহ মইয়ো কৈ আছো
অ মই মই মানে চাহ খাইছো মানে মই ৰুটি আৰু মাংস দি খালো
অহ
তুমি কি দি খাইছা
মই ব্ৰেড খাইছো
অ আৰু
আটা দি
অহ
ভাত দি খাইছো চিকেন
অহ দুপৰীয়া তোমাৰ শুনা ৰাতিপুৱা তো আমাৰ লগৰ ৰুটি আৰু তোমাৰ আলু তৰকাৰী বনাইছিলে তাৰপিছত দুপৰি মানে মাহঁতে খায় মই নাখাওঁ তাৰপিছত দুপৰীয়া টাইমত তোমাৰ ছয়াবিন তাৰপিছত অ আৰু দালি আলু ভাজি তাৰপিছত ভেন্দি ভাজি তাৰ তাৰপিছত ৰাতিপুৱা তৰকাৰীটো আছিল
আহ আকৌ ৰাতি বনাব নেকি মই
ৰাতি ন ৰাতি নবনাই
অ মই বনাইছো আলুৰ চব্জি হেল্ল' মই বনাইছো আলুৰ চব্জি বেগেনা ভাজি বেঙেনা আলু একেলগত মিলাই কেনে ভাজিছো আৰু হেৰি পটল ভাজিছো দালি বনাম ভাবিছো দালি বনাম ভাবিছিলো পিছত বনোৱা নাই ইমান গৰম
অ মানে আমাৰলোকৰ দালি বনোৱা নাই আমাৰ ঘৰত মানে লগৰ ঘৰতো আছে ন
অঁহ
তাৰ ঘৰৰ পৰা মই খাওঁ যে তাই দিছিলে দালি দিছিলে আৰু আলুটো তোমাৰ চিপছৰ নিচিনা কাৰণে মানে বিয়া বাৰী যে দিয়ে যে আলু ভাজি তোমালোক কি পাত চাত দি বনাই বনাই ন এনেকুৱা টাইপৰ বনাইছে মই ভাল পাওঁ যে খাবলে এইকাৰণে মোক দিছিলে
তাই নৰসিংহ পাত চাত দিছিলে নেকি তাত
অহ অহ
আচ্ছা
তুমি আজি বজাৰ গৈছিলা নেকি
আজি বজাৰ কিয়মোক চাইছিলা নেকি
অ মানে তোমাৰ নিচিনাই চাইছো তুমি নে
অ ময়ে কৈছিলো কাম আছিলে যে
অহ এইযোৰ ৰেড কালাৰ কুুৰ্তি পৰি গৈছিলা ন
অহ
অ চাইছো তোমাক মই মই ভাবিছো তুমি এনে পিছফাল দি চাইছো যে মই পিছফালে দি চাইছিলো যে এই কাৰণে তুমি যে অ, তুমি সেইটোৱে যে, বাদাম-চাদাম বেচে যে ইফাল দি গৈ আছিলা। মই তোমাৰ পিছফালে আছিলো মানে দু তিন,
এই হেৰি ত মাত নাই কিয় মাত দিলা হয় এবাৰ।
মই ভাবিছো তুমি তুমি নে বেলেগ ছোৱালী মইতো তোমাক বেছি দেখা নাই ন? এ, দুবাৰেই দেখিছো। এইকাৰণে মানে মই
অ, মই মানে পোৰ লোকৰ কাৰণে বজাৰ গৈছিলোঁ কাপোৰ লবৰ কাৰণে।
অ। তোমাৰ ওচৰত কি কুকুৰ আছে নেকি?
নাই, নাই তেহেতৰ তাত আছে যে, মোৰ বাউণ্ডাৰীৰ সেইটো।
অ, অ, তোমাৰ কুকুৰ নাই?
না, আমাৰ কুকুৰ আছিলে দুটা। দুটা তাই মৰি গল।
অ হ, আমাৰ কুকুৰ আছে। আছিলে মানে দুটা আছিলে, চৰি তিনিটা আছিলে।
অ।
সেই ফাৰ্ষ্টতটোতো পাহাৰৰ আছিলে অৰুণাচলৰ। মোৰ দাদাত সে সেইফালে থাকে ন, তাৰ পৰা লৈ আহিছিলে। তাৰ ফাষ্ট ৰ টো মৰিলেই ছয় বছৰ ন সাত বছৰ পিছত মৰিলে। কৰোণা টাইমত। তাৰপিছত আৰু মানে দুটা ৰাস্ত কুকুৰ পালিছিলো। এটা কুকুৰ ইমান ভাল। মানে পুৰা বহুত ভাল আছিল ছোৱালীতও আৰু ল'ৰাটো মানে লৰা টো ভাল আছিলে। এই দুটা কি কৰিলে ল'ৰাটো মানে বাহিৰত ফুৰি কেনে কি ভাইৰাছ লৈ আহিছে তাৰপিছত তাই তো মৰিলে। তাৰ পিছ তাৰ পিছত এ যে তাৰ ভনী যে আছে ছোৱালীটো তাইও মৰি গলে।
তাৰ পিছত এতিয়া আৰু এটা কুকুৰ আছে।
আহ। টোটেল চাৰিটা। আমাৰ কুকুৰ সেৰি হৈছিলে।
অ, বেমাৰতে মৰি যায় ঐ ই এইবোৰ যে ডাক্তৰ বোৰ যে ইমান ভাল নহয় ইয়াত।
অ, ফাষ্টৰ কুকুৰটোতো বেমাৰ হৈছিলে।
অ।
আৰু চেকেণ্ড কুকুৰটোত মানে
আমাৰ ফাৰ্ষ্ট কুকুৰটোতো ব্লাড ওলাইছিলে ব্লাড ওলাই ওলাই কেনে, এ মৰি থাকিলি তাৰ পিছত। তেতিয়া কৰুনা টাইম আছিলে ন। মানে আমালোকে ৰাঙা পাৰাৰ পৰা ডাক্তাৰ আনি কেনে মানে উ মানে তোমালোকৰ এসপ্তাহ পিছত পিছত ৰাংগাপাৰ পৰা ডাক্তৰ আনেকে এটা ট্ৰিটমেণ্ট কৰিছো বিজি দিছো অ। তাৰপিছত এতিয়া এতিয়া তাইতো মানে ৰাঙা পাৰ পৰা যদি কৰোণা টাইম যদি নাথাকিলে হয় তাতো গুৱাহাটী লৈ গ'লেই হয়। তেতিয়া বাচি গ'লে হৈ তাই। কিন্তু এবাৰ ব্লাট ওলালে যে আৰু ন বাচছে কুকুৰটো।
এইটোতো হয়। আমাৰ ত হেৰি ফাষ্ট কুকুৰটো জিৱিনী প্ৰাইভেটত বাৰাৰ গৈ গৈখাই ডাক্টৰ আহে যে
অঁ
দেখাইছিলো কিন্তু লাগু দেৰিকে হৈ গ'ল।
অ অ
আৰু ছেকেণ্ড কুকুৰটো তো হেৰি আৰু ছেকেণ্ড কুকুৰটো যে আছিলে সেইটো মানে বাহিৰত লৈ গৈছিলে। পিছত কুকুৰ মৰিলে তাৰ পিছৰ পৰা তাৰ গা বেয়া বেয়া বেয়া। পিছত হে এৰি বুমি কৰি কৰি ব্লাড বুমি কৰি দিলে পিছত মৰি গ'ল
অ হ এই তোমাৰ চাইডৰ কুকুৰবোৰ এনে বহুত বেয়া অ তোমাৰ ৰাস্তাই যে কুকুৰবোৰ আছে ন তোমালোকৰ ঘৰৰ ওচৰত এ মানুহ কামুৰিব যায়। ন
অ থাকেই আৰু গৰম দিছে। যে
মই এদিন তোমাৰ-
অ মানে মই এদিন গৈ আছিলো তোমাৰ ৰাস্তাৰ ইফালেদি ত কামুৰিব আহিছে। বকি বকি কেনে। মানে কামুৰিব অহা নাই মানে ভকি আছে চাই।
আত্ছা এই গৰমৰ কাৰণে এনেকা হয়।
অ ইমান গৰম দিছে আজি মই দুটা দুবাৰ গা ধুলো।
অ
গা ধুই কেনো লাভ নাই এতিয়াও মোৰ গৰমেই লাগি আছে।
কালিটো বেছি লাগিছিলে আৰু।
আহ অ যাবা নেকি কালিকল পাৰ্কত? পূজা যাব বুলি কৈছে।
অ মোৰ চিঅৰ নহয়। মই মানে বেলেগ জাগাত যাম যে। সেইকাৰণে আজি বজাৰ গৈছিলো। অ
অ অ শুনা নাই আৰু এটা যে গৰম বন্ধ দিলে এতিয়া তোমালোকৰ কলেজো বন্ধ মোৰো কলেজ বন্ধ। ন
অ মই এতিয়াই মানে এ মই এসপ্তাহ কাৰণে বাহিৰত যাম যে এই কাৰণে বজাৰ গৈছো।
অ তুমি আহা তুমি আহাৰ পিছত মই ভাবি আছো কি আ যে এটাই যে অৰুণাচল চাইদত অৰুণাচল পাব নালাগে বাৰ মাইল যে সেইটো পাব নালাগে। মানে এটা য এ যে শুক হন্ততে যে - চানপূৰ গা ধুব যায়। তাতে যাবা?
আহ ক'ত বা নাজানো টো ইটো।
মই লোকেশ্যনটো লৈ লওঁ মোৰ ফ্ৰেণ্ডৰ পৰা। এ হ'ব মই মোৰ ফ্ৰেণ্ডৰ পৰা লোকেশচনটো লৈ ল'ম।
উম
তাৰ পিছত যাম।
হব দিয়া লৈ লবা।
অহ আৰু যে খাৱৰ মাছত ন মৃত্যুঞ্জয় যাম বুজিছা।
উম
মই কৈছো পূজাক পূজা মই তুমি অহ জানোতো কৈছিলা তুমি।
অহ। ঘৰৰ ফেমিলিৰ লগত যাম বোলো। অহ।
অহ ঘৰৰ ফেমিলিৰ লগত যাবা?
উম।
অহ ঠিকে আছে তেন্তে। কিহত যাবা বাছ কৰি নে তম ভাড়া কৰি।
কৰে
শুনা মই কৈ আছো তুমি যে বাছ কৰি যোৱা? ইয়াৰ পৰাতো তাঁত চল শুনা শুনা যদি বাছ কৰি যোৱা ন। তোমাৰ ইয়াৰ পৰা তাত যাবলে চল্লিশ টকা মান ল'ব। মানে মেজে ঠেলামেৰা যাবলে ন। তাপা তাৰ পৰা এই পাণমাৰী লৈকে যে তোমাৰ খাদ্যকনা আখি টকা ভাড়াই লৈ লব এজনৰ।
উম।
কিয় কোৱাচোন এইটো বহুত ভিতৰত বহুত দূৰ।
অহ গম পাইছো।
অহ কোনে কোনে যাবা?
এ ঘৰত কোনে কোনে যায়। এৰি আছে ন এতিয়ালোকে মানে সেইটো ভাবা নাই মই এতিয়া এয়া এটা জাগাত যামদেই তাতে ভাবি আছো
অহ। আমাৰ লগততো প্লেন কৰিছে মৃত্যুঞ্জয় যাম বুলি। পূজা মই তাইতো দুইহেজাৰ একৈশত গৈছিলে ন সেইকাৰণে আকৌ যাম ভাবি আছো।
তাইতো ঠেলামাৰাৰ পৰা ফুৰি আহিলে। অহ চৰি ঠেলামৰা ন। ক'তজনী ফুৰি আহিছে তাৰ মাহীৰ ঘৰত। অকলে অকলে গৈছোঁ ট্ৰেন কৰি।
হেল্ল'।
অহ কাক লগত
অহ মইও চাইছো।
হেল্ল'। হেল্ল'।
অহ শুনি আছো কোৱা। হেল্ল'।
ষ্টেটাছটো।
অ গম পালোঁ। পাইছোঁ পাইছোঁ।
উম।
শুনি পাই আছোঁ টো কোৱা।
কৰি আছোঁ তো অঁ তাই অকলে অকলে গুচি যায় ন ইমান দূৰত
মানে তাই তাইতো আগতো গৈছে ন। তাই আগত গৈছে যে এই কাৰণে যাব পাৰে। আমাৰ লগতে যোৱা নাই ন। কোৱা পিছে।
আৰু যে চাবিকা যে আছে যে ছলিতো। ছাগলী কা যে।
অ গম পাইছোঁ।
চাকৰিকা যে আছে তায়ো যে মামা